অ বন্ধু
অ নমস্কাৰ নমস্কাৰ ক
কি কৰি আছ
এ কি কৰিম এনেই আছোঁ আৰু
অ ভালে আছ
মোটামুটি ভালেই বেয়া বুলি ক'ব নোৱাৰি ন
খা খবৰ নাই তোৰ
খা খবৰ নাই মানে বহুত বেছি ব্যস্ত হৈ গৈছোঁ এই একজামবোৰ আছে যে পৰীক্ষা বহুত দিব লগা হৈছে সেই পৰীক্ষা জহতে বহুত ব্যস্ত হৈ গৈছোঁ
অ বাকী ঘৰত চবৰে ভাল নহয়
ভাল ভাল ঘৰত চবৰে ভাল তহঁতৰ ভাল
অঁ ভাল ভাল
অ ক'ত আছো এতিয়া ৰুমতেনে অ অ
খোৱা বোৱা কৰিলি
খোৱা বোৱা হোৱা নাই খোৱা বোৱা বনাই থকা হৈছে অলপ দেৰি হ'ব আজি খোৱা বাৰু
বাকী কাম চলি আছে নহয়।
চলি আছে চলি আছে কাম বনো চলিয়ে আছে অ ৰচোন তই কৰ'ৰবাত ফুৰিব যোৱাৰ কথা আছিল যে নে ক'ৰবাত গৈছিলি তেনেকুৱা কিবা এটা মোক মাজতে কলি মই বুজি নাপালো
এ গ'লো বহুতখিনি জেগা ফুৰিলো।
বাাহ ক'ত ক'ত ফুৰিলগে
ক'ত ক'ত মানে এইফালেতো শিৱসাগৰ গ'লো। তাৰপৰা ইফালে যোৰহাট তাৰপা আকৌ গুৱাহাটী গ'ল নহয় গুৱাহাটীৰ পৰা এইফালে শ্বিলং
অ বা এইটো বহুত দিনীয়া হৈ গ'ল মানে
এ একদম এইবাৰ হে মানে একদম জোখে মাখে জোখে মাখে পৰিচয় একদম বহুত ধুনীয়া ধুনীয়া জেগা চাব পাৰিছোঁ মানে মই এই শিৱসাগৰ ফালে যোৱা নাছিলো আ কয় এইফালেতো তেজপুৰ নগাঁও এইবোৰ গৈছোঁ কিন্তু সেইফালে যোৱা নাছিল। আছিলোঁ সেই ফালেতো
অ এই শিৱসাগৰ ফালে যাওঁতে কি কি হৈছিলে ভাবি আছিলোঁ ময়ও ভাবি আছো যাম বুলি এ তাত কেনেকুৱা কি কথাকমান কচোন বাৰু কেনেকে গলি কি কথা
শিৱসাগৰলৈ তোৰ আমিবিলাক গাড়ীতে গৈছিলো বাৰু তাৰপিছতে তাত গৈ তোৰ হেই ৰুমতে থাকিলো তাৰপৰা তটা চাবলগীয়া তোৰ শিৱ শিৱদৌল তাৰপা কাৰেংঘৰ ৰংঘৰ জয়সাগৰ পুখুৰী তাৰপিছত
অ সেইবোৰেই
চাই পেলাই আকৌ তোৰ যোৰহাট গ'লোঁ যোৰহাটত ঢেঁকীয়াখোৱা নামঘৰ চালোঁ তাত
ভাড়া ভাড়া গাড়ী লৈ গৈছিলি নেকি
ভাড়া গাড়ী নহয় আমাৰ ইয়াৰে আৰু মোৰ লগৰ দুজনীমানানো গৈছিলে নহয় পাই সেই সেই লগৰজনী দেউতাক গৈছে মাক গৈছিল অ মোকো লগ ধৰিলো মই সেইদিনত বন্ধ ও আছিল যে।
অ অ ভালেই হ'ল ফুৰি আহিলগে বাৰু ফুৰি অহাৰ কাৰণে ভালো হ'ল অলপমান মনটোও মুকলি হল।
মই সেইটোকে মানে ভাবিছো দেই মানে বাহিৰ অসমৰ বাহিৰলৈ যে যায় মই অসমৰ ভিতৰতে কিমানখিনি জেগা আছে মইটো শিৱসাগৰতে এইবোৰ চাবলগীয়া মানে এতিয়া ৰংঘৰ হওক কাৰেংঘৰ হওক কম ধুনীয়া ধুনীয়া নে ঢ়েকীয়াখোৱা নামঘৰ সিহঁতৰ ভাগ কিমান ধুনীয়াকে বনাইছে।
ম আকৌ কিবা এটা শুনিছিলো নহয় ৰং ঘৰৰ ওচৰত বোলে কিবা তহঁতে কৰ'বাত খাবলৈ সোমাইছিলি কিবা এটা মই ভালকে বুজি নাপালো যে।
অ অ তাতে আছে। এই এই তাতো হেৰি পৰম্পৰাগত খাদ্য পায়। ঘৰৰ ওচৰতে একদম তোৰ চব আৰু এইবোৰ কিবা উম এই মানে এইটো যিটো থলুৱা খাদ্য। এ কি শুকান মাছৰ পি। জিকা এনেকে।
অ সেই সেইখিনিৰ কাৰণে। কিন্তু মোৰ যাব মন আছে আকৌ সেইখিনি মই তাত।
এ একদম কৈছো নহয় আও মানে। আমাৰ এশ টকাকে পৰিছিলে এখন হেৰিয়ত মানে এশটো পইচাটো দিবলৈও সেইটোত বেয়া নালাগে ইমান ধুনীয়াকে বনাইছে আৰু মানে। ত আপ্ৰায়নটো বহুত ধুনীয়াকে কৈছে।
চাফ চিকুণটো মেইনটেইন কৰে ন বহুত।
আছে বা বহুত মানে ভাল লাগিলে মানে গৈ। মই সেইকেইটা দিন মানে বহুত মই সেইটো। ভাবিছো মানে অসমৰ বাহিৰলৈ যাবলৈ কোনো প্ৰয়োজন নাই মানে। অসমৰ ভিতৰতে মানে ইমান ধুনীয়া ধুনীয়া। জেগা আছে মোৰ খালি এতিয়া অকল মাজুলী যাব মন থাকিলে মানে।
অ অ এ আৰু ৰ। উম এই শ্বিলং যোৱা কথা যে কলি আকৌত। তাৰপা শ্বিলং গলিগে শ্বিলঙত কেইদিন থাকিলি। তিনি দিন। থাকিলি মানে তই তিনি ৰাতি নে?
অঁ তিনি ৰাতি এই মানে হেৰি আকৌ যোৱাটো ইমান মানে। ভাবি থকা হোৱা নাছিলে তাৰপা ঘপচে যোৱাটো হ'ল, মই মানে শিৱসাগৰৰ পৰা ডাইৰেক যোৱা নাই।
উম উম।
এ গুৱাহাটীলৈ গৈছিলো এ গুৱাহাটীত কাম দুটামান আছিলে। তাৰ পৰা আকৌ। উ এটা হেৰি হ'ল আৰু যোৱাটো হ'ল তাৰপিছত গ'লো তাতো মানে ইমান ধুনীয়া এইবোৰ পাহাৰীয়া জেগা চব মানে একদম শান্তিময় আৰু। আৰু একদম এইবোৰ সাত ভনী। এইটো হেৰি এটা আছে।
অ সেইটো যে জলপ্ৰপাতটো যে নহকালিকাই বুলি কয়।
মানে বহুত শান্তি লাগিলে। কৈছো নহয় তই মানে যদি অকমান মন চন মানুহৰ বেয়া লাগে ন। ন মনতটো মানে। শিকা কৰিবৰ কাৰণে তই সেই এইবোৰ জেগা যোৱাই ভাল অ
অ সেইবোৰতো ভালেই লাগিব এনেও ভাল লাগিব।
অ মানে ধৰ এতিয়া এখতো শ্বিলংখনতো মেঘালয় সিহঁতে পৰে ত বেলেগখনন ৰাজ্য বুলি মানে টো ব একো বেয়া হেই নাই আৰু বা সেইটো মানে তো অনুভৱ নহয় যে তই বেলেগখনন ৰাজ্য়ত আছ তাৰ মানে এইবোৰ পৰম্পৰাগত বস্তু সেইবিলাক সাজ পাৰ বিলাকো দেখিছো খোৱা বস্ত সবিলাকো দেখিছো বহুত
অ সেইখিনিতো বহুত ভাল লাগে সেই বস্তু বস্তুখিনি মই সেইখিনি এনেই ভাল পাওঁ। এ আমাৰ যোৱাৰ কথা হৈয়ে আছিলে আমাৰ লগ বৰকেইট মানে জাম জাম কৰি আছিলে কিন্তু টো মানে অলপ অসুবিধাৰ কাৰণে যোৱা হোৱা নাই
বহুৰ অভিজ্ঞতা পাবি
অ সেইফালৰ পৰা তো সেইটো বহুত ভাল কথা ন অভিজ্ঞতা এতিয়া যদি আমি এনেকে তুলিবলৈ পাওঁ বহুত ভাল কথা সেইটো অ আৰু কি মাজ মাজুলী যোৱাৰ কথা কলি
মাজুলী যাবলৈহে মন গৈ আছে মানে মাজুলী যোৱা নাই হে মোৰ মাজুলীহে যাবলৈ আছা আৰু মাজুলীত ধ এতিয়া চাবলগীয়াাতটো কিমান সত্ৰ নগৰী ধৰি লও কিমান কি কি আছে
অ আমি মাজতে গৈছিলো নহয় আমি সত্ৰ কেইখনো চ খালোৱেই মানে সেইটোয়ে আম সত্তৰ গোটে খন চালো তাৰোপৰি আমি চালো মানে এই তাত যিখিনি জনজাতীয় মানুহখিনি আছে সিহঁতৰ তাত গলো তাতে কি খাই কেনেকে থাকে
কিমান চাগে ভাল এনে মানে সত্ৰ খিনি বা আমাৰ নামঘৰ নিচিনাই নেকি
তেনেকুৱাই আৰু সত্ৰ আৰু কি সত্ৰ মানে ভাল লগা পৰিৱেশ এটা মেইন কথাটো হ'ল মানে সকলোতকৈ আমাৰ ভাল লগা কথাটো হ'ল তাত পৰিৱেশটো বহুত ভাল
অ
পৰিবেশ টোৱে মানে তাত মূল পৰিৱেশটো ইমান এটাটো ভাল পৰিৱেশ হয় নহয় আৰু দ্বিতীয়তে ন নদী কাষৰীয়া ন নদী গোটেই এটা দ্বীপ ৰু নদীদ্বীপ গতিকে নদীৰ কাষত কিমান ভাল লাগিব মনটো মুকলি হয়
মোৰ মাজুলী বিশ্ববিদ্যালয়খনো চাব মন আছিলে মানে বয়বো ইয়াত চাওঁ পাওঁ ন
অ সেই মাজুলী বিশ্ববিদ্যা বিদ্যালয়খন কিন্তু বহুত ধুনীয়া এটা হেৰিত আছে দেই এই পৰিৱেশত
মানে কলা সংস্কৃতিটো বহুত
অ অ অ অ সেই কলা সংস্কৃতিটোৰ ক্ষেত্ৰত মানে বহুত তাকে যেনিবা এটা কথা তাত অকনমান আ অলপমান মানে সিহঁতৰ আৰু অলপ উন্নত কৰাৰ প্ৰয়োজন আছে কিন্তু এনেই ধুনীয়া এনে বহুত ধুনীয়া
এনেই ৰাস্তা ঘাটবোৰ বহুত হেৰি আছে নাই ভালে পকিয়ে নে
অকণমান অসুবিধা আছে কিন্তু দেই
অ এনে আৰু এইবোৰ অ এনে বৰষুণ চৰষুণ দিলে মানে হেৰি হয় নাই পানী
পানী ঠিক তেনেকে নহয় কিন্তু মানে অলপমান হ'লেও তো হয়েই এইফালৰ পৰা অকণমান অসুবিধা বিধা লাগে কিন্তু এনে ভাল হয়।
এই মোৰ সেই মাজুলী যাবলেহে মন আছে আৰু মাজুলীখন চোৱাৰ একদম হেঁপাহ এতিয়া এফালে তোৰ শিৱসাগৰ যোৱা হেঁপাহ আছিলে শিৱসাগৰ গলো এফালে তোৰ যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ চালোগে তাৰপিছত এতিয়া মানে যাবলগীয়া ভিতৰত একদম হৈ আছে আছে মাজুলীয়া আৰু মানে মোৰ আগতে তোৰ সপোন মোৰ মানে এনেকুৱা সপোন ফোন আছিলে যে মই অসমৰ বাহিৰত গৈ পেলাই সেইবোৰ পৰ্বত পাহাৰ থকা এনেকুৱা বেলেগ বেলেগ মানে ঠাই যাম। কিন্তু এতিয়া মানে মোৰ এইটয়ে মন যে অসমৰ ভিতৰত যিমান খিনি আছে মানে চব অসমৰ ভিতৰত ভ থকা সেইখিনি আ চ আমাৰ।
অ অ সেইটো ভালেই লাগিব বাৰু বস্তুটো কিন্তু ৰ মাজুলী য যাওঁ তেতিয়া মোৰতো আকৌ এবাৰ যোৱাৰ অভিজ্ঞতাটো হ'লেই গতিকে মোৰ অকনমান ম জেগাবোৰ চিনাকিও হ'ব ব কে মই ময়ো যাম দে। যদি তো।
তাৰ লগতে অ। তাকে তেতিয়া কবিচোন এইয়াত যাম।
অ তই কেতিয়া আজৰি থাক মোক সেইটো কবি
অহ সেই মানে বহু মই অভিজ্ঞতাও বহুত পাইছো একদম মানে ধ বেলেগ খন জিলাৰ পৰা বেলেগ খন জিলাৰ মানে পৰিৱেশ তটো একদম সম্পূৰ্ণ মানে আমাৰ লখিমপুৰতো আছে বাৰু লখিমপুৰতো খাবলগীয়া বহুতখিনি জেগাই আছে আমাৰ ধৰক মাধৱদেৱ কলাক্ষেত্ৰ আছে
অ সেইটোৱে সেইটোৱে লক্ষিমপুৰতো চাব লগা বহুত জেগা আছে কিন্তু সেইখিনি বাৰু ঠিকেই আছে চোন এ মই হেৰি কথা কৈছো শিৱসাগৰত যে শিৱসাগৰত এটা বস্তু বোলে খুব পাই ই জনজাতীয় কিবা কিবি ধৰণতো মানে সাজ পোছাকবোৰ
অ ইমান এনেকে বাৰু সেইটোক লৈ মানে হেৰি নেজানিম বাৰু মানে এইটো আমিতো অকল এৰাতিহে থাকিছো তাত আ একদম মানে যিখিনি চা হেৰি চাবলগীয়া আৰু সেইখিনি চাইছোঁ বাৰু এতিয়া আৰু ৰংঘৰ কাৰেংঘৰ তেনেকে কিন্তু মানে কিন্তু মোৰ মানে সেই আটাইতকৈ মানে বেছি পচন্দ হ'ল এই ৰংঘৰৰ ওচৰত থকা থলুৱা খাদ্য থকা মানে সেই হোটেলখনত
অ যাম তেতিয়া আৰু
উম বহুত ভাল লাগিলে মানে অ সিহঁতৰ অতিথি আপ্যায়ন বহুত খোৱা বোৱা নাই কৰা নাই এই কাম কেই তেওঁ অনা আছিলে কৰি আছিলোঁ বনামহে
হ'ব দে তেতিয়া তই আজৰি হৈ ল আৰু বা বাই
হ'ব হ'ব
হ'ব